হেল্ল শুনিছো শুনিছো।
কি কি কৰি আছা বোলো, কৰি আছা বন্ধু?
আছোঁ এনে অকণমান ফুৰিবলৈ ওলাই আহিছোঁ, তুমি?
এ ময়ো এনে আছো ৰবা, বাকী আজি বতৰটো ভাল ভালে আছিল ন।
আছিল অলপ গধূলি বৰ উম গধূলি অলপ বৰষুণ আহিল।
হয়, হয় গধূলি গধূ হয় হয় আমাৰ এইফালেও বৰষুণ দিছে বাৰু গধূলি। বাকী তুমি আবেলি কি খালা?
আবেলি মই এনে চাহ আৰু পকৰি খালো, তুমি?
এই বা চেম চোন একেবাৰে চেম। একেই চাহ আৰু প চাহ আৰু পকৰী খাইছো, লাল চাহ আৰু পকৰী আৰু আম কেঁচা আম।
উম, কেচা
মানে কেঁচা আমটো এতিয়া নাই ন? কেঁচা মিঠা আমটো।
নাই, নাই, নাই।
অলপমান কেচা, অলপমান ইয়ে, অ'।
আমাৰ ফালে আম নোহোৱা হোৱাৰ দৰে হৈছে আৰু।
এই চিজন খতম হোৱা হ'বই আৰু আমৰ।
হ'ব, হ'ব হৈছে বুলিয়ে ধৰিব পাৰি আৰু।
বাকী আজি দিনটো ক'ত ক'ত গ'লা?
দিনটো মই পুৱা এক্সাম আছিল এক্সাম দি আহিলো, তাৰপিছত নাই আৰু ঘৰতে আছো আৰু বাকী এতিয়া অলপ ফুৰিবলৈ আহিছো ওলাই আহিছো, তুমি?
অ, ঠিকে আছে, এ মইও দিনটো কলেজত গ'লো, কলেজত অলপ কাম আছিল, কামটো কৰি কাৰণে ঘৰতে আহি
অ'।
বাকী আজি অৰণ্যৰ কিছু কথা পাতো নেকি তোমাৰ লগত?
পাতিব পাৰি বেয়া কথা নহয়, অৰণ্য, শুনি আছো শুনি আছো।
অসমৰ বিশেষ অৰণ্য, হয়। অসমৰ বিশেষ মানে প্ৰয়োজনীয় অৰণ্যটো ক'ব লাগিলে মানে বিশেষ মানে যোনটো ফেমাচ এইটো ক'ব লাগিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে মানে ভাবা যায়, হয় নে?
হয়, হয়, হয়।
আৰু কিহৰ কাৰণে ভাবা যোয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যানক মানে? এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত।
হয়।
হয়ে ন', কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এক শিঙীয়া গড়ৰ কাৰণে বিখ্যাত।
হয়, হয়, হয়।
হয়, কিন্তু আজিকালি ৰাষ্ট্ৰীয় উদ্যানবোৰত মানে বহুত মানে জন্তু কমি গৈছে, পশু জন্তু কমি গৈছে পুৰা। পশু, পাখি বেছি নাইয়ে, মই কেইদিন আগত আহ কাজিৰঙা যাই আহিছো। তোমাৰ এ, এটা হাতী দেখা পাইছো, তাৰ পিছত অ', গড় দেখা পাইছো এটা, বাকি একোৱেয় দেখা পোৱা নাই। চ' চ' চ' হয়, চ' এইবিলাক তোমাৰ মই ভাবো যে বানপানীৰ ফলতে হৈছে। মানে অ' মানে ইয়াৰ অস অসুবিধাবোৰ বানপানীৰ ফলতে মানে হৈছে, যেনেকুৱা তোমাৰ বানপানীৰ টাইমত অ, পশু পাখীবোৰ উ উ পুঙি যায় হয় ন', পাখি বাৰু পঙি নাযায় চৰাই চিঙঠি কোনটো বাঘ বা তেনেকুৱা সিংহ এইবিলাক ত উপঙি যায় ন?
যাই যাই যাই।
আৰু হা হা হাতীটোক কিয় মানে আছে হাতীটো মানে পানীতে থাকা জন্তু মানে পানীত থাকিলেও তাৰ একো নহয়।
উম।
পানী মাটিত মানে দুটাতে থা থাকিব পাৰে হাতীয়ে চ হাত তীটো মানে বাচি আছে আৰু বাঘ মানে আছে মাজে মাজে দেখা যায় চত তুমি যদি ঘপকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা কেতিয়াবা তুমি বাঘ দেখা নাপাবা।
নাপাওঁ নাপাওঁ নাপাওঁ ম কাজিৰঙাত যাই পোৱা নাই বাৰু।
হা?
কাজিৰঙাত যাই পোৱা নাই কিন্তু মই কাজিৰঙাত যাই পোৱা নাই বাৰু কিন্তু মই আমাৰ ওচৰত তে আছে মানাস ৰাষ্ট্ৰীয় উদ্যান
হয় হয় হয়।
তালৈ দুয়বাৰ মান গলো আৰু ভাল এনে ফুৰি ভাল লাগে বা বহুত আমাৰ অভিজ্ঞতা হয়।
হয় হয় মানে আমি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা তোমাৰ হয়, জন্তুৰ ওপৰতো নহয় না গছ গছনিৰ ওপৰতো বহুত কথা শিকিব পাৰো। ৰাষ্ট্ৰীয় উদ্যানত তোমাৰ বহু জংঘলৰ ভিতৰত জংঘল হয় ন ৰাষ্ট্ৰীয় উদ্যান এটা। ব‌ বিশ বিশাল জংঘল বুলি ক'ব পাৰি তাৰে পৰা আমি বিভিন্ন ধৰণৰ গছৰ বিষ ষয়ে জানিব পাৰো। বিভিন্ন ধৰণৰ ফল-ফুলৰ বিষয়ে জানিব পাৰো মানে যিবিলাক আমি খাইয়ো পোৱা নাই কেতিয়াও। হয় ন। বাকী এইটোৱে মানে ৰাষ্ট্ৰীয় উদ্যানবোৰত আজিকালি হয় কোৱা?
আমাৰ মা এইবোৰ আমি ওচৰে পাঁজৰে অঞ্চলবোৰত কিছুমান বহু গছ-গছলি নেদেখা হৈ যোৱাৰ দৰে সেইবোৰ আমি এই অৰণ্যবোৰত গ'লে ভালদৰে দেখা পাওঁ।
হয় হয় ঠিকে কৈছা এইটোয়ে মই ক'লো মই অৰণ্যত গ'লে মানে কিছুমান আমি দেখা নপ
ঐ। ত অলপ অলপ লৰি লৰাই দিবা। যে তোমান মানে নেট পোৱা নাই, উম।
শু শুনিছা এতিয়া? হেল্ল'
অ শুনিছো এতিয়া শুনিছো নেকি তৰ
অ মানে এ আজি, হয় হয় মানে আ আজিকালি ব অ অৰণ্যৰ অৰণ্যত পৰা বহুতো জ্ঞান লাভ কৰিব পাৰি হয়নে?
উ নেট নে নেটৱৰ্ক থাকা জাগাত যোৱা নেটৱৰ্ক থাকা জাগাত যোৱা।
অ অহ। মানে আমাৰ যিবোৰ মূল্যৱান গছ-গছনি বা আমাৰ জীৱ জন্তুবোৰ বহু- চোৰাংচোৱা বিভাগে ম মৰাবও দেখা যায় মা মাৰি নিয়াও। মানে এইবোৰৰ দাম বহুত বেছি না।
বহুত বেছি বহুত বেছি তোমাৰ আজিকালি আজিকালি বহুতো'তো গড় হত্যা কমিয়ে গৈছে বহুতো, আগতেটো বহুত গড় হত্যা হৈছিল হয় নে। মানে, তোমাৰ নেটৱৰ্কটো কম যাব ভাইটি। শুনিছা? হেল্ল'। হেল্ল'। হেল্ল' শুনিছানে? হেল্ল'। হেল্ল'। হেল্ল' শুনিছা? হেল্ল'।
কি আছে দাদা।
শুনিছা ন?
অ', -শুনি আছো-শুনি আছো।
নেটৱৰ্কটো ইয়া, মানে এইটোয়ে মানে- আজিকালি তোমাৰ বহুতো গড় হত্যা হোৱা দেখা যায়, মানে গড় হত্যা কমি গৈছে আগতে- তোমাৰ বহুতো গ-গড় হত্যা মানে গ-গড় হত্যা মানে গড় হত্যা পুৰা নকৰে। তোমাৰ শিং চুৰি কৰে।
শিং মানে গড়টো শিং চুৰি কৰা পিছত টো মৰিয়ে যাই ন'।
মৰিয়ে যায়, চব গড় হত্যা বুলিয়ে ক'ব পাৰি, কিন্তু- আজি কালি চৰকাৰ অহাৰ পিছত গড় হত্যা বহুতে কমিছে হয় ন'।
উম-উম-উম-উম। অঁ', -অঁ',।
আমি কিছু টকাৰ কাৰণে এটা জীৱ হত্যা কৰাতটো কিন্তু অৰণ্যৰ জীৱ এটাৰ হ- ত্যা কৰাটো কিন্তু ভাল নহয়, বা আমাৰ- হাতীৰ দাঁতেই হওঁক, হাতীৰ দাঁতৰ কাৰণে হাতীটোৰে হত্যা কৰা হয়।
হয়-হয়, বা বাঘৰ চালে হওঁক। আগৰ জামাটো এইবিলাক - পশু হত্যা ডেইলি হৈছিলে এটা যদি বাঘ হয়, আজি-আজি যদি- বাঘ হয় কালি হাতী হ'ব, হয় ন'।
হ'লেও কিছু মানে- অ', -হয়, কিন্তু এতিয়া দৰে আগ-আগত নাছিল কিন্তু আগত- খোৱাৰ বাবে'হে কৰিছিল আগৰ জমানাত আৰু। মানে আজিৰ পৰা নাই বোলো দুইশ-দেৰশ বছৰ আগত।
হয়-হয়। তেতিয়া মানে এই হয়-হয়। তেতিয়া মানুহবোৰ জংগলী মানুহ আছিল ন'।
অঁ', মূল্যও বুজি পোৱা নাছিল আৰু।
অ', এ তেখেত মানে তেখেতও বুজি পোৱা নাই, তেওঁলোকেও মানে বুজি পোৱা নাছিল। আমি কি কৰি আছো জংগলী মানুহ আছিল ন' মানে যি বস্তু ওচৰত পাইছে তাকে খাইছিল, হয় নে নাই।
হয়-হয়-হয়।
তাকে, যি বস্তুৰ ওচৰত পাইছে তাকে খাইছিল। চ' আজিকালি- আজিকালি আৰু এইবিলাক কমি গৈছে, এইবিলাক কমি যোৱাৰ ফলত জেনেৰেচন চেঞ্জ হৈছে চব। কমি গৈছে এইবিলাক।
হয়, উমঁ। এনেই আমাৰ অ', মই বাৰু আমাৰ ওচৰৰ মানস অভয়াৰণ্য অ', খনত গৈ য দুবাৰ মানে যাই পালো, তাত এটা বস্তু মই মানে এনালাইজ কৰিছো আৰু মানে আমাৰ ওপন আমি এখন পাহাৰ উঠিলে আমি কিছু ওপৰত যে ওপৰৰ ফাল উঠি গলে বহু গছ গছনি ক কাটি থকা দেখা পাওঁ, মানে কাটি থকা আমি দেখা নাপাও মানে গছ বোৰ কাটা দেখা পাওঁ, এইবোৰ মানে এইবোৰ কটাটো কিন্তু মোৰ বা মোৰ মতে অৰণ্য খানৰ ধংসৰ
এই তাকেতো কৈছো, তাকেতো কলো মই যে পশু পাক্ষী কিয়ৰ কাৰণে কমিছে, তোমাৰ গছ গছনি কটাৰ ফলত, বা বান বানপানী হয় টোৰ ফলত, বহুত কাৰণ আছে, পশু পাক্ষী কমা, এতিয়া এতি এতিয়াতো মানুহে পশু পাখ কি হত্যা নকৰে?
নকৰে, নকৰে, মানে কৰে যদিও কম পৰি
এ এতিয়া মানুহে হত্যা কৰি আছে পশু পাক্ষীৰ ঘৰ।
হয়, হয়।
পশু পক্ষীৰ ঘৰ নাথাকিলে তেওঁলোকে ক'ত থাকিব এইটো কাৰণে ৰাস্ কেতিয়াবা ৰাস্তাত ওলোৱা দেখা পোৱা যায় বা কেতিয়াবা কাৰোবাৰ ঘৰত সোমোৱা দেখা পোৱা যায় চ তেওঁলোকে নাজানে ন তেওঁলোকে এটা উম নাচ নাজানা জী জীৱ হয় নে নাই?
হয় হয় হয়
তেওঁলোকে নাজানে ন তেওঁলোকে খালি খাদ্যৰ সন্ধানতে যায় তাতে ৰাস্তাত বা মানুহৰ ঘৰত
আজি এই কিছুদিন আগতে আমাৰ দীপৰ বিলৰ গছবোৰ বা এই দীপ দীপৰ বিলৰ অৰণ্যখনৰ গছবোৰ কাটি কাটি কেন্তে আমাৰ সেই বেলেগ জেগাত ট্ৰেন্সফাৰ কৰিছে ট্ৰেন্সফাৰ কৰিছে কিন্তু সেইগিলাক গছ কিন্তু আজিকালি আমি যে সেই সেইগিলাক গছ বাচি জীয়াই নাই কিন্তু
জীয়াই নাই তাৰে পৰা আগতে দীপ দীপৰ বিলত কিমান চৰাই চিৰিঙতি আছে বহুত ধৰণৰ এতিয়া আছে নেকি সেই চৰাই চি চিৰিঙতি কি তুমি ক'ত দীপৰ বিলৰ গছ গাড়ী চা আৰু নতুনকে তাতে বিচাৰি যাব নেকি?
উম বা গছ গছ ৰুলে কি হ'ব সেইবোৰতো যি ডাঙৰ ডাঙৰ ডাঙৰ গছ কাটিছে আৰু বেলেগ জেগাত ৰুইছে সেই ডাঙৰ গছটো এতিয়া আৰু আগৰ দৰে নহয় না বা সেইবোৰ বাচি জীয়াই নাথাকে বুলি মই ভাবো কিন্তু বা বা বাচিব নোৱাৰিব বুলিয়ে ভাবো
তাকে তাকে ঠিকে কৈছা ঠিকে কৈছা ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল অৰণ্যৰ বিষয়ে আৰু কেতিয়াবা এই বিষয়ত
হা
অ হয় হয়
ঠিক আছে ৰাখিছোঁ হা